হেল্ল'
কি কৰি আছা?
আচো ৰ'বা এনে। তুমি?
মই আছো ৰবা, এই মোবাইলত ফটো চাইছিলো কলেজৰ। মই দিছপুৰ কলেজত।
আচ্ছা নামটো শুনি, মই হেনৰিক গাৰ্লছ কলেজত।
অ মোৰ কলেজৰ নামটো হ'ল দিছপুৰ কলেজ।
উম নামটো শুনিছো বাৰু। বাকি কলচোন কেনেকুৱা মানে, তোমাৰ কেনেকুৱা লাগিল যাই পিনে?
কলেজতো বহুত ভাল লাগিল, তিনি বছৰে কলেজত পঢ়িলো, হাইাৰ ছেকেণ্ডৰী পঢ়িলো, এতিয়া ডিগ্ৰী কৰি আছো।
আচছা এনে তোমাৰ, ফ্ৰেণ্ড ফে আছেনে?
আছে ফ্ৰেণ্ড, বেছি নাই এজনীয়ে আছে, তাইৰ লগতে বেছিকে যাওঁ। তই লগতে থাকো দিনটো
আচ্ছা মই কলেজত প্ৰগ্ৰেম চগ্ৰমো হয় ন এনেকে
আমাৰ কলেজত বেছি প্ৰগ্ৰেম হয় মানে প্ৰগ্ৰেম হৈয়ে থাকে।
অ মানে শুনিছিলো তে মানে বহুত কালচাৰেল প্ৰগ্ৰেমবোৰ হৈ থোকে মানে।
উম কালচাৰেল প্ৰগ্ৰেম হয় আৰু বহুত প্ৰগ্ৰেম হৈয়ে থাকে। মানে উইকলি প্ৰগ্ৰম হয়ে থাকে।
তোমাৰ কেনেকুৱা লাগে যাই তোমাৰ কেনেকা কেনেকো চাই পিছে কলেজত।
মোৰ ভাল লাগে মই যায়ে থাকো কলেজ এতিয়াতো বন্ধ দিছে বাৰু
আচ্ছা
উ তোমাৰ
মোৰো ঠিকেই ফাৰ্ষ মই এইখন কলেজত গৈছো ন ত সেৱনে এক্সেঞ্চ একো বৰ্তমান ভালকে হোৱাই নাই কাৰণ আমাক এক বছৰে হ'ল তথাপিতো আৰু যিটো ডিপাৰ্টমেন্ট মোৰ তাতে তিনিজনীমান ফ্ৰেণ্ড আছে এনেকুৱা সিহঁত তলতে থকা যায় আৰু
উম তোমাৰ ডিপাৰ্টমেণ্ট কি পিছে
মোৰ ডিপাৰ্টমেণ্ট হোম চাইন্স তোমাৰ
মোৰ ইডুকেশ্যন
আচ্ছা ইন'ভেশন ইঞ্জিনিয়াৰটান
এতিয়াতো ইজিয়ে পাই আছো ফ চমত টান পাব পাৰো বহুত এচাইনমেন্ট আছে যে
অ মানে এনেতোন শুনা মতে এছাইনমেণ্ট আছে ফ চমত পৰা অলপ বেছি কে আছে আছে
চাইক্লিজি আছে তাৰ পিছত মেথছো আছে ফদ চেমৰ পৰা
উম হুম কি তথাপি মানে এনেতো মানে কলেজত কেনেকুৱা ডিপাৰ্টমেণ্ট মানে।
ডিপাৰ্টমেণ্টটো ভালেই লাগে আমাৰ ডিপাৰ্টমেণ্টৰ মেমতেও ভাল এইচ অ' ডি মেমো বহুত ভাল বহুত হেল্প কৰে
আচ্ছা বাকী আৰু ন তোমালোকৰ কলেজৰ চিনিয়ৰ দাদা বা বিলাকে এনে হেল্প কৰে নে
উম উম কৰে বহুত হেল্প কৰে এডমিশনৰ টাইমত হেল্প কৰি দিয়ে এছাইনমেণ্ট মেনতো অলপ চলপ হেল্প কৰি দিয়ে উম তোমাৰো এছাইনমেণ্ট দিয়ে ন বহুত
এই আমাৰ দীপাত মেতত বহু এছাইনমেণ্ট মে'ত থাকে মানে ফাছ ছেমৰ পৰাই আমাৰ এছাইনমেণ্ট ব এতিয়া আৰু থ হিত চাগ আৰু বেছি হ'ব আমাৰ এছাইমেন্ট
আচ্ছা
তথাপিতো আৰু ভাবিছো এইবাৰ চেঞ্জ কৰিম বুলি কিনে কিবা হয় যদি বাও বেলেগত তেতিয়া হ'লে আৰু বেলেগতে ল'ম
আহা আমাৰ কলেজত আহি যোৱা
চাও ৰবা চোন
আমাৰ কলেজত বহুত ভাল এডুকেশ্যনতে মেজৰ লৈ লোৱা
উম এনেতো এনেতো শুনিছোয়ে কলেজ এখন ভাল চাওঁ ৰ'বাচোন কি হয় যদি চিট পাওঁ আৰু
অঁ চিট পাই যাবা থাৰ্ড চেমত চেঞ্জ কৰি লোৱা
উম বাকি তোমালোকৰ তোমাৰ ডিপাৰ্টমেন্টৰ কোন কোন ফ্ৰেণ্ড আৰু নে অকল এজনীয়ে আছে?
মোৰ ডিপাৰ্টমেণ্টৰ ফ্ৰেণ্ড নায়য়েই মোৰ আছামিছ ডিপাৰ্টমেণ্টতে ফ্ৰেণ্ড আছে। আমাৰ ডিপাৰ্মেন্টৰ ছোৱালী কিতা ইমান কথা, মোৰ মাইনৰ আছামিছ।
আচ্ছা, মোৰ মাইনৰ পলিটিকেল চাইন্স।
অ পলিটিকেলটো টান আছেটো।
অ এইবাৰ অলপমান ছেকেণ্ড চেমত টান পেপাৰ কাটিছে আৰু ফাইনেলত।
মই স্কুলতে ভাল পাইছিলো পলিটিকেল এতিয়া আৰু কলেজত বহুত টান পাওঁ সেইকাৰণে নললোৱে।
উম। বাকি তোমাৰ এই তিন বছৰৰ কলেজ লাইফটোৰ কথা কোৱা? কেনেকুৱা লাগিল কি কথা বতৰা কোন কোন ফ্ৰেণ্ড হ'ল, ভাল এক্সপিৰিয়েঞ্চ আছিল নে বেয়া এক্সপিৰিয়েঞ্চ আছিলে?
ফাৰ্ষ্ট ইয়েৰত গ'লো ফাৰ্ষ্ট ইয়েৰত যাইকিনে কলেজ ভাঙো মাৰিলোঁ ঘূৰিলোঁ ক্লাছো কৰিলোঁ। ছেকেণ্ড চেমতো গ'ল সেনেকেই, ফাৰ্ষ্ট ইয়েৰত বেছি ভাল লাগিল। তাৰ পিছত এতিয়া টো ডিগ্ৰীত আকৌ দিছপুৰতে লগালো কিন্তু এতিয়া ইমান আৰু ফ্ৰেণ্ড চেনড নাই। এতিয়া ইমান ভাল লগা নাই আৰু ইমানটা। বাকি ফাৰ্ষ্ট ইয়েৰ ভাল লাগিনো।
ফাৰ্ষ্ট ইয়েৰটো নতুন নতুন কলেজ হৈছে ন, ফাৰ্ষ্ট টাইম নতুন নতুন কলেজ স্কুলৰ পৰা ডাইৰেক্ট কলেজ কলেজ লাইফটো সেইকাৰণে মানে, অলপমান ফাৰ্ষ্ট ইয়েৰটোত খুব বেছি মানে উৰা হৈ গ'ল আৰু।
অঁ তোমাৰটো কলেজ বহুত দূৰ হয় ন?
অঁ হয় পিছে বাৰু মোৰ ঘৰৰ পৰা মানে বহুত বহুত দূৰ মানে কি কম চে কম দেৰ ঘণ্টাৰ ৰাস্তা আৰু, তাতে আৰু যদি বাছ খনে আৰু লেজিকে যায় আৰু দেৰি হয়।
অ মই শুনিছোঁ হেন্ডিকৰ ছোৱালী বিলাক বহুত ধুনীয়া।
অলপ নাথাকা নহয় অৱশ্যে কিন্তু ছোৱালীৰ কলেজ আৰু কিনো কম তাতে ত না ত কোনোবা ল'ৰা থাকিব পাৰে না আমাক যাব দিয়ে সেইটোটো পুৰা ষ্ট্ৰিক মানা কৰি দিছে যে, আউটচাইডৰ ল'ৰা হিচাপত কোনো সেনেকে সোমাব নোৱাৰা। অকল যে এডমি এডমিশচনৰ টাইমত যদি কোনোবা দাদা আহিছে বা ভায়েক আহিছে তেতিয়াহে যে অকল সোমাব দিছে, বাকীতো সেনেকে আহ কোনো লৰা এলাও নকৰে। বা যদি ফ্ৰেচাৰ্চত ধৰি লোৱা কোনোবাই বিহু নাচিছে তেতিয়াতো বিহু নাচিলেতো ঢোল বজাব কাৰণেটো লৰা লাগিবই তেতিয়া সেনেকুৱা কিবা এলাও কৰে বা কি কোনো মানে এনেও যাব নোৱাৰে।
আচ্ছা। অ এনে মানে কেনেকু ৱা লাগে ল'ৰা চৰা নাই অকল ছোৱালীয়ে?
ভালো লাগে বাত মাজে মাজে অলপমান বেয়াও লাগে তাকে কিমান নো আৰু ছোৱালীকে চাই থাকিম, গতিকে ল'ৰা হল হেঁতেন তেতিয়া কথাটো অলপ বেলেগ আছিলে। এনেই মানে ছোৱালী বিলাকে মানে আৰুতো বেছিভাগ আৰু ছোৱালী কলেজ তাতে মানে অকল এনেকুৱা নহয় যে আমাৰ গুৱাহাটীৰে ছোৱালী আছে গুৱাহাটীৰ আউট চাইডাৰ বেছিকে আছে। মানে ট্ৰাইবেল ছোৱালী বহুত আছে। যোন মানে আমাৰ অসমৰ আহ হোষ্টেল, পি জি চবৰে সুবিধা আছে।
আচ্ছা। এতিয়া ফ্ৰেছাৰ্ছ কেতিয়া পিছে?
আমাৰ ফ্ৰেছাৰ্ছ চাগে আগষ্টৰ এণ্ডত হ'ব চাগে। মানে সেইটোতো কোৱা নাই ন যে কেতিয়া হ'ব, আমাৰ আমাক মানে কলেজত কিবা প্ৰগ্ৰেম হ'লে মানে অকল অকল দুদিন বা তিনিদিন তাৰ আগত আমি গম পাম যে আমাৰ কলেজত কিবা এটা হৈ আছে আমি এইটোও গম নাপাও যে আমাৰ কলেজত কিবা হৈ আছে মানে একো ইনফ্ৰম নকৰে ন ইনফ্ৰম কৰিলোঁ মানে ফেমিলি গ্ৰুপত ইনফ্ৰম কৰিলে কিন্তু মানে ইমান বেছিকে কথা পাতে চবে মানে
আচ্ছা আমাৰো কলেজতে মানে ড্ৰেছে, পিন্ধিব দিয়ে কলেজ ড্ৰেছে পিন্ধিব দিয়ে কিন্তু কেতিয়াবা মাজে মাজে আৰু শাৰী পিন্ধিব দিয়ে এইবাৰ ভাব ভাবি আছো কি পিন্ধি যাওঁ।
উম আমাৰ খনটোএনেুৱা নহয় যে কিবা প্ৰগ্ৰমত কলেজ বা আমাৰ কিবা প্ৰগ্ৰেম হলে আমাক মানে কৰে আৰু সেইটো মানে সেইটো মানে আমাৰ কলেজ লাইফ সেইটো ধুনীয়া সেইটো ভাল নাহে আৰু আমাৰ কলেজত মানে এনেকুৱা নাই যে ইউনিফৰ্মে পিন্ধি আহিব লাগিব যদি কিবা প্ৰগ্ৰেম এখন হৈছে তেতিয়াহ'লে আমি মানে আউট ড্ৰেছ পিন্ধি যাব পাৰো আৰু
আচ্ছা আমাৰ কলেজত যোৱা বছৰ তাৰিছত নেকো আহিছিল। নক আহোতে- এ প্লাছ পাইছে ত ছাৰৰ বহুত ভাল লাগিছে আৰু প্ৰিন্সিপল ছাৰৰ
অ তোমালোকৰ কলেজতো এ প্লাছ পাইছে ন
উম সেইকাৰণে ছাৰে আৰু এতিয়া ডেভলপ কৰি আছে যাতে আৰু এই এই প্লাছ ডাবল প্লাছ- পাই যায়।
থাকি কলেজ লাইফতো ভালকে তো একদম ডিগ্ৰীতটো খতম হোৱাৰ পিছতহে গম পাম যে কি কিমান কি পালো ব এই এক বছৰত বহুত খিনি এক্সপিৰিয়েঞ্চ হ'ল নতুন নতুনকে ফ্ৰেনদ বনালো মোৰতো আৰু আমাৰ কলেজখনতো সেনেকে কোনো ফ্ৰেণ্ডে নাই মই ফাৰ্ষ্ট টাইম গৈছোঁ মোৰ না মই কোনোবাক চিনি পাওঁ না মোক কোনোবাই চিনি পায়। তথাপি মানে গ'লো ফাৰ্ষ্টত অলপমান ভয় লাগি আছিলে অলপমান বহুত ভয় লাগিছিলে যে এনেকুৱা হব কোনোবা লগ হ'ব কোনোবা লগ হ'বও নে নাইে বা কিতাত সেনেকুৱা আৰু একো কথা নাই কাৰণ যিহেতু তাতে চব বেলেগ বেলেগ জোগাৰ পৰা আহে ন ত কাৰো মানে- মানে পাৰ্মেন্তকে কোনো নহয় মানে- চব মানে তাতে যাই কিনেহে লগৰ হৈ গৈছে। আৰু সেনেকুৱা হৈছে তাতে- এনেতো কলেজত এতিয়া মই অকলে যাওঁ মানে আমাৰ এইখিনি জোগাৰ ত সেইখন কলেজৰ মানে কোনো নাই আৰু যোন মানে আছেও যদি কোনোবা মই গম নাপাওঁ মানে
আৰু আমাৰ ডিপাৰ্টমেন্টৰো মানে ষ্টুডেন্ট বিলাক যিমান আহিছে চবে মানে গ্ৰুপ হৈ আহিছে মানে- স্কুলৰ পৰা আহিছে সেইকাৰণেবেই গ্ৰুপ গ্ৰুপ মানে ফ্ৰেড আৰু সেইকাৰে ফ্ৰেণ্ড নায়ে সেনেকে- সেইকাৰণে মই বেলেগ আছামিজ ডিপাৰ্টমেণ্ট ফ্ৰেণ্ড বনাইছো
হয়। আচ্ছা আমাৰ মানে এনেকুৱা নহয় আমাৰ মানে চব মানে বেলেগ বেলেগ স্কুল কলেজৰ পৰা আহিছে ন এনেক বেলেগ জোগাৰ সেইকাৰণে মানে চবে চিংগল চিংগল সে আহা ন কিন্তু তাতে ফ্ৰেণ্ড হৈ গৈছে এইনেই মানে মই মোৰ দিপাৰ্মেন্তৰ চৱকে চবকে জানো বা চবকে মই চিনি পাওঁ চবকে মাতো বাত চবৰে লগত সেইটো নিমিলে ন যিটো মানে সিহঁত তিনিটাৰ লগত মিলিল এতিয়া কলেজ মানে গ'লে মানে সিহঁত তিনটাৰ লগত তাতে থাকো নহলে মানে আগতে শুধ লওঁ যে যাব নে নাই তাতে তিনি টাইপ কই যে নাই আমি নাচাওঁতে সেইদিনা কবও নাযাওঁ আৰু যদি তিনিটাৰ ভিতৰত কোনোবা এটাও যদি আহি যাই তেতিয়া মই গ মানে অকলে ডিপাৰ্টমেন্টটো থাকি ভাল নালাগে
আচ্ছা তেতিয়া পিছে কলেজ এ কলেজ পঢ়ি উঠি মানে কি কৰিবাৰ বিচাৰিছা মানে ডিগ্ৰী পঢ়ি।
ডিগ্ৰী পঢ়ি এইমটো সেনেকে, সেনেকে একো নায়ে। চাও এতিয়া কি বা হয়? ডিগ্ৰীটো কৰি লওঁ এনেতো ভাবিছিল এনেতো অ এনেতো বিজনেছ কৰিব মন, যি পাৰো সেইটোকে কৰিম আৰু। যদি নহয় তেতিয়াহলে আৰু কিবা বেলেগ টিচিং টাইপৰ এনেকুৱাই কিবা কৰিব লাগিব।
অ চেইম।
এনেকুৱাই আৰু, কি কৰিম নহলে আৰু? এতিয়া এনেও ইমান ধে টো লৈ কিনে আজিকালি বহুত ষ্টুডেন্ট দেখোন ঘৰতে বৈ থাকিব লগা হৈছে।
উম ডিগ্ৰী পঢ়ি কিমানে মমৰ দোকান দি আছে কিবা কৰি আছে। কামেই নাপায় ওলাই যাব যব বিচাৰি
যিটো ভাবিছো যদি সেইটো হয় তেতিয়াহ'লেটো ভালে হ'ল।
উম।
দিয়া পাইছে তেনেহলে হ'ব।
অ দিয়া।
অ অ